শুনিছা? উম, কি কি কি কৰি আছা?
সেয়া তোমাৰ বহি পেলাই এই তোমাৰ হেৰি আমাক খোৱা বোৱাটো মানে এনেকা ফল মূলৰ ওপৰত অকমান কিবা এটা চাই আছিলোঁ।
অ', অ'।
এতিয়াচোন, গম পাইছাই দিয়াচোন, গম পোৱাইচোন। মানে বৰ্তমানে তোমাৰ কেনেকুৱা বিলাক অৱস্থা হৈছে ন' খাদ্য পায়।
উম, উম।
কিমান ভয়ানক জাতীয় বেমাৰ হৈছে খাদ্য বা কেঞ্চাৰ জাতীয়।
অ'।
এইবিলাক মানে তোমাৰ কি হৈছে ন' আজিকালি। তোমাৰ পাচলি হওক মানে যিকোনো ফল মূল হওঁক, পাচলি হওঁক এইবিলাক গেলি নাযাবৰ কাৰণে বহুত মৰাত মক বস্তুৱে মানে হেৰি কৰিছে ব্যৱহাৰ কৰিছে বস্তুটো বেছি দিন থাকিব কাৰণে।
সেইটোৱে মেডিচেন চেডিচেন ব্যৱহাৰ কৰিছে না।
উম, এই সেইখিনিকে খাই পেলাই এতিয়া মানে মানুহবিলাকৰ মানে বহুত বেমাৰ হৈছে ন'।
উম, উম।
এইবিলাকে অকণমান চাই আছিলোঁ আৰু।
অ'।
তুমি কি কৰি আছা?
এনে শুই আছোঁ, কি কৰিবা গৰমত।
গৰম, গৰম বহুত নেকি?
হা?
গৰম বহুত নেকি?
এ, পুৰা ৰ'দ ওলাইছে আজি, গৰমত থাকিব পৰা নাই।
অ' ইয়াত বাৰু ৰ'দটো নাই কিন্তু অকমান গৰমটো আছে।
অ', অ'।
বাকী বাট বাকীতো তোমাৰ মই বাৰু ইমানটো গৰম পোৱা নাই কাৰণ এচিৰ ভিতৰত আছোঁ যে।
তাকে তোমাৰে ভাল দিয়া এ চিৰ ভিতৰত থাকিব লাগে।
সেইটোৱে হয় বাৰু, হ'লেও মই এচিটো অলপ বন্ধ কৰি ৰাখোঁ মানে। গিলাচ চাৰিটা দি দিয়া উম। ভাত খালা নে নাই?
ভাত খালোঁ খালোঁ।
ভাত খালা?
উম।
কিহে খালা?
ভাত তোমাৰ, মই জোৰ কাটি অনা মাছ আছিলে।
উম।
অই মানে শুকুৱাই থৈছিলে তোমাৰ?
অ'।
এয়া মাছব ভাজিলে, হে ভাজিলে ভজা নাই মানে তোমাৰ এই চাটনি বনালে।
অই', তাৰপিছত?
তাৰপিছত তোমাৰ দালিয়ে, কঁঠাল গুটিয়ে বনালে। তাৰপিছত মানে তোমাৰ তিতাকেৰেলা, আলু ভাজি।
অ'।
এয়াই আৰু কিহে খাবা।
উম, ঠিকে আছে, মই যে এই শু শুকান মাছৰ চাটনিটো খাই বহুত ভাল পাওঁ।
অ', মইও ভাল পাওঁ দেই।
আমাৰ নবনাই, আমাৰ কেতিয়াবা কিনি আনে নহয়। এই ভাঙুন মাছ নে কি মাছ বুলি কয় যে? কেইটকা হল জানো? টো থাৰ্টি টো থাৰ্টি। উম, সেই বস্তুটো মানে তোমাৰ চাটনি কৰি পিনি
খাই বহুত ধুনীয়া লাগে। আৰু এইটো বেমাৰৰ কাৰণেও ভাল ন' এই শুকান মাছটো।
উম।
এনুকোৱা হয়।
তাকে গান্ধীৰ লগত, গান্ধীৰ লগত তোমাৰ ওচৰ পৰাহে এদিন আহিবগে লাগিব।
আহিবা আহিবা এদিন ৰুমলে।
অঁ।
ৰুমত আহিবা, খাবা মেলিবা থা কিবা এদিন পাছদিনাখন গুচি যাবা আকৌ।
গান্ধী এতিয়া বোলে পইচা নাইকীয়া আছে, তাৰ পইচা যিমান পাই চব লোনত কাটে।
লোনত সি লোনবিলাক মাৰি গৈছে মোৰ লোন নাই মৰা।
অ এইটোৱে এম পকেটৰ তোমাৰ
তাত
এল এম পকেটৰ লোন আছিলে যে? প্লাছ টু থাউজেণ্ড আছিলে হ'বলা তাৰ এতিয়া আহি সেইটো গোটেইটো মাৰি দিব নেকি?
অ মোৰ আছে কিন্তু মানে মই এতিয়াই নামাৰো তাকে হেৰি অলপ দেৰি এতিয়া মানে মাৰিবৰ কাৰণে বিশেষকে পইচা নাইকিয়া হৈ আছে হাতত।
অঁ অঁ।
আৰু তোমাৰ দেখোন জানাই চলিবৰ কাৰণে পইচা লাগেচোন।
সেইটোৱে লাগে বাৰু পইচা দেই।
অ এতিয়া সেইটো হৈছে কথাটো সেইকাৰণে মানে খৰচ কৰা নাই পইচাটো জাষ্ট কিবা কিবি এটা খাই থাকি ভাতকে খাবলৈ বা ৰুটি এখনকে খাবলৈওনো কিমাননো দাদাক
সেইটোৱে লোক দাদাক হ'লেও ইমানতো কৈ থাকিব নোৱাৰা না
দুখটো তাৰওতো চলিবলগীয়া কিবা এটা আছে ন?
উম।
এতিয়া তোমাৰ মালে কাইলে পইচা পঠিয়াব লাগিব মানে হেৰিৰ কাৰণে মা ভিটামিন এটা আনিবলে। তাৰপিছত তোমাৰ মা কিবা কঁকালটো বিষ। পুলি বিষাইছে বুলি কৈছে অলপ
পথাৰ গৈছে চাগে?
পথাৰলে গৈছে অ তাৰপিছত সেইকাৰণে মানে সেই মেজ তাতো তোমাৰ তিনিশ মান টকা হ'বগে চাগে?
অ এই পথাৰলে গলে হয়ে মানুহ বিলাকৰ আ মা দুদিন গৈ পিনে ধুৰিছো। ফুলি গ'ল।
উম।
এতিয়া পথাৰলৈ নমাই হ'ল।
হয়টো আকৌ পইচাটো মে এতিয়া মোৰ হাততে আছে যদি মই মাৰি দিম আৰু
অ অ এয়া পইচাটো থাকোতে যদি হেৰি নকৰা পিছত হেৰি কৰি লাভ নাই।
সেইটোৱে লগা বস্তু লৈ অনা
অ সেই বেছিকে যদি সেইটো পাই আ কিবা এটা লেচু গৰ মনে বেছি হৈ যায় কি কৰিবা?
সেইটোৱে আৰু মানে কিয় ভিটামিন বটল। ভিটামিন বটলটো খাই থকা হয় যে
অ, অ,
সেইকাৰণে বোলো আ কালি পৰ কালি ফোন কৰ কালি না পৰহি ফোন কৰোতে তাৰপাছত মই সুধিছিলোঁ হেৰি আছেনে? তোমাৰ ভিটামিন। শেষ হ'ল নে আছে বোলে এদাই হ'ল মোৰ জালে মানচ দাদা পাই তুমি লৈ ল'বা মই পইচাটো মাৰি দিম বোলোঁ।
অ, অ,
কি?
আজিকালি বেমাৰ আহে আৰু কিবা এটা লেচু লাগিব পালেই হ'ল আৰু
উম সেইটোৱে। মোৰো তাকে ভিটামিনৰ হেৰি এটা আনিব লাগে। তাৰপিছত তোমাৰ বিশেষকে টিফিন এটা আনিব লাগে মোক।
টিফিন কি কাৰণে?
মানে এ যোনটো মানে এটা বাক্সাৰ যে টিফিন এটা পাই অকণমান ডাঙৰ।
অ, অ,
সেই টিফিনটো মানে কি হল মই এতিয়া বনাই পেলাই ভাতটো দুপৰীয়া কাৰণে লৈ আহিব পাৰিম।
অ, অ,
এনেও ভাতটো এক টাইমেই খাওঁ।
তেনেকুৱা টিফিন পালে মোকো শ্বেয়াৰ কৰি দিবাচোন।
অ তাকে মই অনলাইনত ফাৰ্ষ্ট টাইম অনলাইন মানে মই অনলাইনো আনিব মন নাই কেলে জানানে নাই তোমাৰ অনলাইনত দেখাই যিমানটো চাইজ আহে তাতকে সৰু
চাই ল'বা কিমান টো চাইজ তাত লিখা থাকিব নহয়।
অ তাৰপিছত আকৌ মানে আকৌ এসপ্তাহ ৰখিব লাগিব যে সেই তেনেহলেও, চাই লও আজি কি হয়।
অনলাইনত চাই পিনে যদি পোৱা পাই পিনে শ্বেয়াৰ কৰি থবাচোন।
ছেয়াৰ কৰি দিম, আৰু মানে কি হয়, মোৰ দোকান অফ কৰা দেৰি হয়, দছটা বাজেগৈ।
অ, অ।
মই দছ টা বজালে তোমাৰনো ক'ত দোকান খোলা থাকিব!
সেইটোৱেই
অনলাইন তাকে, মই চাব লাগিব মানে টিফিন এটা।
উম
মানে সেইটো হ'লে তেতিয়া মই লগত তে মই ভাতে আৰু লগতে ভাজি চাজি এনেকে কিবা এটা বনাই পেলাই লৈ আহিব পাৰিম।
অ'
হয় নাই?
উম, হয়।
উম, হয় তেতিয়া আৰু তোমাৰ ধৰি লোৱা ইয়াত দেৰশ টকা ভাতটো, মই যদি পাচলি কিনো দেৰশ টকা
উম
সেইটো সময় নাই বুলি
অ', পাৰিবা, পাৰিবা, ইজিলি পাৰিবা।
সেই তেনেকুৱা হয় কথাটো
ক'ৰবাত ফুৰিব যাবহে মন গৈ আছে, এই গৰমত
ফুৰিব যাবতো মোৰো মই এতিয়া এটা বন্ধ বন্ধক টাইপৰ হ'লো নহয় এতিয়াও আও
তাকে উম, মানে তোমাৰ পুৰা ঠাণ্ডা জেগা এটাত গৈ পিনে থাকিব মন আছে।
দাৰ্জিলিং যাবলৈ ভাল হৈছে।
দাৰ্জিলিং যাবলৈ ভাল আছিলে, কিন্তু কি কৰিবা আও হাতত
বাজেট লাগিব, বাজেট লাগিব, নাই বুলি তোমাৰ দহ হাজাৰৰ ওপৰত লাগিব পইচা।
দহ হাজাৰ ওপৰত নহ'লেও হ'ব, মানে কি আও তুমি যদি গোটেই কেইটা গোটে, গোটে গোটেইকেইটা, গোটেই যদি তুমি চাৰি পাঁচটা যোৱা তেতিয়া এটা পাঁচ মানকে হ'লেও হ'ব।
নাই পাঁচত নোপো নোৱাৰা, যাব।
এ পাৰিবা, কেলেই নোৱাৰিবা!
নোৱা, নোৱাৰা অ', আমাৰ কলেজৰপা গৈছে নহয়, গম পাওঁ। কলেজৰপা দেখোন কিমান টা নিছে, তোমাৰ পঁচিশটা নে ছাব্বিশটা হৈছে, টোটেল উম টিচাৰৰ সতি ত্ৰিশটা মান, ত্ৰিশ জন মান গৈছে। তথাপিতো সিহঁতৰ সা সা, সাত হাজাৰকে উঠাইছে। আৰু তুমি আৰু তুমি অকলে যোৱা মানে তোমাৰ খোৱা বোৱাটো অলপ বেছি ভেৰাইটি, অকমানতো খাবই লাগিব, খাবলৈ মন যাবই।
অ'
তেনেকুৱা
তো লগততো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড যদি যায়, তেতিয়াতো আৰু আছেই
উম কোননো? হেল্ল'
আ, আ অ চাবি পাৰ অ দিছো অ
অঁ ঠিক আছে ঠিক আছে হ'ব
উম উম হয় আৰু
দাকছিলো কুন চাইডে যাই জানা নাজানা এই মানে দাদা এজনে ইছে ইয়াৰ গেষ্ট হাউচ এটা আছে
অঁ অঁ
তাৰপিছত গেষ্ট হাউচৰ চাবিটো মানে মোৰ ইয়াত ৰাখি থয়
অ
তাৰপিছত তোমাৰ মানে কি হয় মোক ফোন কৰিছে এতিয়া বোলে চাবি পাত দি দিবলে মানে মই ফোন নকৰালৈকে নিদিওঁ মানে চাবি ক'লেও
অ মালিকে ফোন কৰি দিছে নেকি
অ মালিকে ফোন কৰি দিছে
আতছা
উম আৰু ওচৰতে আছে
ন আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি না
উম উম
তাৰিছ ক বেলেগ মানুহ এটা আহি যদি এইটো চাবিো খুজিলৈ গ'লহেতেন কিবা এটা যদি শিকে গ'ল দেন তোম তোমাৰ এনেই লাগি গল দেন নহয়
লাগিবতো
অ এনেই জগতৰ চগৰ লগাই লাভ নাই না
নাই নাই সেইতোৱে
এনেও পইচা পাতি নথকা মানুহ কিবা এটা হ'ব হলেতো হোৱা আতিলে আৰু
অ অ সেইটোৱে আজিকালি বিশ্বাস কৰিব নোৱাৰি
অ গৰমত ঠাণ্ডা ঠাণ্ডা বিয়েৰ দুটা খাই পিনে শুই থকাই ভালো
উম সেইটো ভাল বাৰু একচোৱেলি সেইটো একো বেয়া বস্তু নহয় গম পাইছা নাই
অ
মানে তোমাৰ কেলে কৈছো বেয়া বস্তু এতো ডক্তৰে অ এই ডক্তৰে খাবলৈ কয়
অ
তাকে সৰহ পৰিমাণে নহয় মানে কম কম পৰিমাণে সেইটো একো বেয়া বস্তু নহয় আমাৰ মানে সেই ব সেই বস্তু কেলে খাব লাগে জান নাই মানে তোমাৰ ধৰি লোৱা এতিয়া আমাৰ ভিতৰত কিছুমান যীৱ বীজাণু থাকে এতিয়া আমি চো আমি যোনবিলাক বস্তু আমি কিনি খাই আছো সেইখিনি যে একদম পুৰা শুদ্ধ পৰিমাণে বনাইছে ত আমিনোতো দেখা নাই তাৰপা তাৰনো কি পৰিা হেৰিটো আছে হয় নাই প্ৰমাণটো আছে অ যদি কিবা কিবি মানে প্ৰব্লেমো হয় সেই এটা মানে তোমাৰ কাম কৰে জানা নাই, এইটো এটা হেৰিয়ৰ কাম কৰিব তোমাৰ এইটো কি বুলি ক'ব লাগিব
এই মানে তোমাৰ অ সেইটো অ ডাক্তৰে তোমাক ডাক্তৰে তোমাক খাবলৈ কয় মানে হেৰি মানে মদ খোৱা হিচাপে নহয় হেই
মানে মেডিচিন হিচাপে অঁ মেডিচিন হিচাপে। মানে তোমাৰ যে পেটৰ কিবা কিবি থাকেও মানে তেতিয়াও মানে তোমাৰ ভাল কৰি দিয়া মানে এচিড টাইপ ন। অ সেইটো মানে ভাল কৰি যায় কম কম পৰিমানে।
ক্লিয়েৰ হৈ যায় মানে তোমাৰ।
আহ ক্লিয়াৰ হৈ যায় চব। সেইটোৱে বা কী এ মোৰ কালি কি হৈছিলে জানা নাই ৰাতি।
কি?
নটামান নটামান বাজিছে মূোৰতো ইমান ঘূৰাইছে বিষাইছে পুৰা।
অ অ।
তাৰপিছত মানে অলপ টাইম ৰখিলো ঠাণ্ডা পানীৰ পুৰা ফ্ৰিজৰ পৰা আনি পেলাই ঠাণ্ডা পানী খাইছো। ভাল পোৱা নাই।
তাৰপিছত ৰুমলে গৈ মই মানে এইটোয়ে ভাবি আছো। কেনেকে মই ৰুমত যাওঁ।
অঁ।
ৰুমত গৈ পেলাই মই গাটো ধুওঁগৈ।
অহ
উম ইফালে কি হৈছে বাকীকণ সময়ত মানুহ নাই নাই নাই নাই।
অ।
যেতিয়া তোমাৰ হেৰিও আহিছে এইটো কি বুলি কয় দোকান বন্ধ কৰিব সময় হৈছে।
অ।
উম হোম।
মানুহৰ ভিৰ চাগে পূৰা।
ইটোৰ পাছত সিটো মই দহটা বজাত দোকান বন্ধ কৰো ন।
এ মানে সেইটো টাইমত তোমাৰ কি হয় গম পোৱা নাই।
উম।
যোনবিলাক একেবাৰে মদাহি ঘূৰ সেইটো টাইমতহে ওলাই মানে তাহাতি।
দহটা পোন্ধৰত বন্ধ কৰিছো।
অ ইটো পিছত সিটো। তাহাতি কবাত বহিব আৰু তেহেঁতি লৈ লৈছে মালটো তোমাৰ তাৰ পৰা কবাত বহি দিব আৰামত আৰু।
উম মই মানে কি হয় পইচা মোক কি কৈছে জানা নাই মই বোলো যদি খুচুৰা দিয়ক খুচুৰা দিলে আছে মানে মই ইলাষ্টিক মাৰি দিলো পইচাত।
অঁ অঁ।
আৰু বান্দোল খুলিবলে নাই।
অ।
যদি খুচুৰা আছে নিয়ক নহলে নাই মানে।
অ অ।